অ'ফোনটো কটা গৈছিলে। ভুলতে চাগে। অ', অ', উম, ঠিক আছে তেন্তে প্ৰদূষণৰ বিষয়ে আমি আলোচনা
ঠিক আছে অ' প্ৰদূৰ্ষণ, অ' মই কৈছিলো। প্ৰধান প্ৰদূৰ্ষণ কি কি আছিল কৈ আছিলো প্ৰধানকৈ বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষ আৰু শব্দ প্ৰদূষণ।
অ' বায়ু প্ৰদূষণ বায়ু প্ৰদূষণ কেনেকে হয় বাৰু।
অ' বায়ু প্ৰদূষণ হয়, জোনবোৰ আমি ফেক্টৰীৰ পৰা ধোৱা ওলাই। তাৰপিছত কলা কাৰখানা, যান বাহন, কল কাৰখানাত য'ৰ পোৱা ওলাই।
অ'।
কৰি জোনবোৰ সেইবোৰৰ গেছ থাকে সেই
অ', অ', অ', অ', ঠিকে। ইয়া ফলত কি কি ক্ষতি হয় বাৰু তুমি ক'ব পাৰিবানে অকমান?
অ' ত মানুহৰ ক্ষতি হয়। যোনবোৰ আমি উশাহ- নিশাহ লোৱাত আ'হ প্ৰধানকৈ ক্ষতি হয়।উশাহ এয়াৰ পলিউচনৰ পৰা আমাৰ বায়ু প্ৰদূষণৰ পৰা উশাহ নিশা লোৱা দিগ তাৰো হয়।
বিভিন্ন ৰোগো দেখা দিয়ে চাগে। উ'ম। বিভিন্ন ৰোগো দেখা দি আছে। ছাগে।
হয়, হয় বিভিন্ন ধৰণৰ ৰোগ দেখা দিয়ে। বিভিন্ন ধৰণৰ ৰোগ দেখা দিয়ে। সেইবোৰে ক হয়। তাৰপিছত পানীতো হয় মাছ। মাছবোৰ মৰে। প্ৰদূৰ্ষণ হৈ পেলাই শব্দৰ শব্দৰ কাৰণে চৰাই -চিৰিকটিবোৰে শুব নোৱাৰে। তেওঁলোকৰ দিগদাৰ হয়।
দিগদাৰ অ' অ' ঠিকে পানীৰ প্ৰদূষণে বাৰু কি? সমস্যাৰ সৃষ্টি কৰে অকণমান ক'ব পাৰিবা নেকি?
আৱৰ্জনা সৃষ্টি কৰে। যোনবোৰ আমি ৱেষ্ট প্ৰডাক্ট বুলি কওঁ। সেই বোৰ যেতিয়া আমি পানীত পেলাই দিওঁ। নলা নৰ্দমাত পেলাই দিওঁ। তই সেইবোৰে জাবৰ -জোথৰ হৈ পেলাই। পানীতো গুচি যাব নোৱাৰে। ত' কি হয় এটা জাগাত পানী যেতিয়া ৰখি থাকে। অ' লেতেৰা বস্তু হয় ।এটা জাগাত পা পানীখিনি ৰখি থাকিলে। ত' যাব নোৱাৰিলে ।তাৰ পৰা ড্ৰেইনেজ চিষ্টেম টো ব্লক হৈ যায় আৰু তাৰ পৰা বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্ট কি হয়?
অ ঠিকে কৈছা মাটিৰ প্ৰদূ্ষণ কেনেকৈ হয় বাৰু? তাৰ লগত মানে জড়িত আছেনে
আছে আছে চববোৰ একেলগেই জড়িত হৈ আছে যোনবোৰ আমি অধিক সাৰ কোৰৌ ইউৰিয়াা চোন গছ দিব ইজ কৰো তাৰপিছত প্লাষ্টিকৰ বস্তু যোনবোৰ আমি পেলাই দিও সেইবোৰ ইউজ নকৰি পেলাই তেতিয়া সেইবোৰ মাটিত গৈ পেলাই প্ৰদূষণ অ', আৱৰ্জনাবৰ সৃষ্টি কৰে অ প্ৰদূষণ সৃষ্টি কৰে সেইবোৰে প্লাষ্টি মন প্ৰধান কাৰণ হৈছে প্লাষ্টিক।
অ', প্লাষ্টিকটোয়ে মাটিৰ প্ৰধান কাৰণ ঠিকে কৈছে। তুমিআৰু শব্দৰ প্ৰদূষণ বাৰু মানে ক্ষতিকাৰক নেকি, শব্দবোৰ?
হয় ক্ষতিকাৰক হয় শব্দৰ প্ৰদৰ্শন যোনবোৰ চৰাই চিৰিকটি আছে তেওঁলোকৰ হোৱা এটা নিৰ্দিষ্ট টাইম থাকে। কিন্তু সিহঁতে এটা সময়ত শুই যায় আৰু এটা যেতিয়া শব্দ প্ৰদূষন হয় আজিকালি বহুত ৰাতিলৈকে ত'চৰাই চিৰিকিটোবোৰেও অঁ, আ হ'ব নোৱাৰে, ত' হ'ব নোৱাৰাৰ হ'ব নোৱাৰোতে সিহঁতৰো মানে হানিকাৰক হয়।
অ', অ', ঠিকে কৈছা আৰু কাণৰ সমস্যাও দেখা যায় ন মান মাৰ মানুহৰ গাড়ী মৰ কিছুমানে জোৰক মানে গান বজ গান বাজনা বজায় সেইবিলাকেও আমাক ক্ষতি কৰে।
হয় হয় বহুত ক্ষতি কৰে সেইবোৰেও।
প্ৰদূৰ্ষণৰ ফলত কেৱল মানুহে নহয় মানে ক্ষতিগ্ৰস্ত মানুহে কেৱল নহয় ন নে
অ', নহয় নহয় নহয় মানুহ নহয়। কৈছোঁ তোমাৰ পক্ষী হওক পশু হওক তাৰপিছত উদ্ভিদ আৰু সমগ্ৰ পৰিৱেশ ক্ষতিগ্ৰস্ত হয় চববোৰে ক্ষতিগ্ৰস্ত হয় অকল মানুহ বুলিয়েই নহয়। তাৰপিছত এ তোমাৰ আজিকালিতো আমি দেখাই পাইছো এতিয়া গুৱাহাটীৰ নিচিনা চহৰত কিমান গাড়ী মটৰ কিমান আছে তাতে কিমান ফেক্টৰী আছে ধোৱাও ওলাই। তাৰ পৰা বহুত হয়। পলিউচন বহুত হয় তাৰ পৰা পৰিৱেশ
বোৰো কাটি অ', কাটা হৈছে।
অ', গছ-গছনিবোৰ কাটা হওঁতেও, অ', -অ' । হয়, নিশ্চয়।
মানুহ সংখ্যাটো বেছি ন' ইয়াতে গুৱাহাটী চহৰত মানুহৰ সংখ্যাটো বেছি বা বাহিৰা জেগাৰ পৰা মানুহবিলাকে কামৰ কাৰণে বা বিভিন্ন ধৰণৰ সিহঁতৰ মানে সুবিধাৰ কাৰণে ইয়াতে থাকে।যাৰ কাৰণে মানুহৰ সংখ্যাটো বাঢ়িলে গাড়ী, মটৰো বেছি লাগে।
অ' হয় ছাত্ৰ-ছাত্ৰী সকলে চবে তাতে পঢ়িবলৈও যায় নিজৰ অহ উচ্চ শিক্ষা ল'বলৈ ত' সেইবোৰৰ কাৰণেও তাত এয়া বহুত প'লিঅ'।
অ' ইয়াতে মানুহ বিলাকৰ হেৰি গৰমটোও বেছি চাবাচোন, বাকীবিলাক জেগাতকৈ গুৱাহাটী চহৰখনত গৰমটোও বেছি ।
অ' গুৱাহাটী চহৰ বুলিয়েই নহয়, তুমি দেশৰ বিভিন্ন ঠাইত গ'লে মানে চহৰবোৰত। তাৰ মানে পপুলেশ্যন টোৰ কাৰণে তাতে পলিউচন টো বেছি হয় আৰু
অ' আৰু এচি সেইবোৰ বস্তু ইউজ কৰিলে মানুহৰ মানে গৰমতটো বাহিৰত ওলাই দিয়া হয় ন ত' এচি চব জাগাতে আজিকালি মানুহ এচি নোহোৱাকে চলিবই নোৱাৰে ত' সেইবোৰ ল'লে বাহিৰত গ্ল'বেল ৱাৰ্মিং হয় আৰু বেলেগ ধৰণৰ মানে সমস্যাবোৰো দেখা দিয়ে ন' ।
অ' হয় নিশ্চয়, গ্ল'বেল ৱাৰ্মিঙৰ প্ৰধান কাৰণেই হৈছে তোমাৰ গাড়ী। ফেক্টৰীৰ আমাৰ লিকেজ যোনটো আমি ক্লৰফ্লৰ, ক্লৰফ্লৰ কাৰ্বন বুলি কোৱা যাও। সেইটোৱে ক্ল'ৰফৰ কাৰ্বন বুলি আমি যোনটো কওঁ, সেইটোয়ে যোনটো বাহিৰ কৰি দিয়ে এইবোৰ বস্তু লিগ হ'লে বা ব্যৱহাৰ কৰিলে সেইটোৰ কাৰণে বহুত গ্লবেল ৱাৰ্মিং হয়।
অ'- অ'- অ' ঠিকে কৈছা আৰু হেৰি প্ৰদূষণ কমাবলৈ আমি কি, কি কৰিব পাৰো জানো তুমি ক'ব পাৰিবানে অকমান আলোচনা কৰো বলাচোন।
অ' প্ৰধান আমি বস্তু ৰুব পাৰো গছ-গছনি। যিহেতু গছ-গছনিয়ে কাৰ্বন চিংক, কাৰ্বন চিংক মানে হ'ল যোনবোৰ গছ-গছনিয়ে কাৰ্বন-ডাই- অক্সাইড আমি বাহিৰত উওলাই দিও, সেইটোও নিজৰ ভিতৰত লৈ লয়। ত' সেইটো হিচা সেইটো কাৰণে সিং হিচাপ কাম গছ-গছনি বোৰে, তো গছ-গছনি প্রধান টো হৈছে গছ-গছনি ৰুব লাগে।
অ অ গছ গছনিৰ কাৰণেতো মানুহে জীয়াই থাকে তাকে ন গছ গছনিটো আটাইতকৈ জৰুৰী বস্তু হয়
হয় হয় গছ গছনি আ আটাইতকৈ জৰুৰী বস্তু হয় সেইটো ৰুবলৈ লাগে অ আৰু যিবোৰ অ প্লাষ্টিকৰ ব্যৱহাৰ কমাই দিব লাগে আৰু কি কি আে নে
পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলে আমি মানে চব মানে হানিকাৰক আৱৰ্জনাবোৰ মানে ব্যৱহাৰ কৰিব মানে ব্যৱহাৰ কৰা কমাই দিব লাগে আৰু আৱৰ্জনাবোৰ মানে আমি কমকে মানে কমকে বস্তু এটা মানে ব্যৱহাৰ কৰিলেহ আমাৰ আৱৰ্জনা হ'ব ন! ত কিছুমান বস্তু যোনটো দৰকাৰী নহয় সেইখিনি মানে আমি ব্যৱহাৰ কৰিব নালাগে যেনেকে এচি হওঁক গাড়ী মটৰ আমি আজিকালি অকমান দূৰ যাবলৈ হলে আমি গাড়ী মটৰ ব্যৱহাৰ কৰো যদি আমি সেইখিনি ব্যৱহাৰ নকৰি অকমান যদি খোজ কঢ়ো আমাৰ একফালেৰে ব্যয়ামোৰ ব্যয়ামৰ নিচিনাও হয় ন সেনেকে হলে আমাৰ প্ৰদূৰ্ষন বিলাক কমি যায় গাড়ী মটৰৰ প্ৰদূৰনটো কমি যায়
অ হয় হয় নিশ্চয় নিশ্চয়। আমি যোনবোৰ জাগাত। অকনমান যাব পাৰি খোজকাঢ়ে সেইবোৰত গাড়ী মটৰৰ প্ৰভাৱতটো কমকে নিব লাগে। খোজ কাঢ়ি যাব লাগে বা চাইকেল চলোৱাটো শাৰীৰৰ শৰীৰৰ কাৰণেও সেইটো বহুত ভাল হেতু চলাব লাগে আৰু আপোনাৰ আজিকালি ইলেক্ট্ৰিক কাৰ বোৰ যোনবোৰ দেখ ইলেকট্ৰিক কাৰ উজ কৰিব লাগে ।ইলেকট্ৰিক কাৰ ব্যবহাৰ কৰিলে আপোনাৰ ধোঁৱা কম। ওলায় পৰিবেশটো নষ্ট নহয় পলিউচন টো কম হয়।
আৰু আমাৰ প্ৰদূৰ্ষণতটো মানে নিয়ন্ত্ৰণ নকৰ নকৰিলে আমাৰ মানে বেলেগ ধৰণৰ প্ৰভাৱ পেলাব ন যেনেকে জলবায়ু। পৰিবৰ্তন আম ৰ যদি ভালকে নকৰোঁ তেন্তে আমি আমাৰ মাজ মাজে মানে হেৰি ডেভেলপমেন্টো নহ'ব ন ।
অ ডেভেলপমেটো নহ'ব আৰু যোনটো আমি এটা কও সেইটো নহব তাৰমানে আমি যদি এতিয়াই ব্যৱহাৰ কৰি আমাৰ আহি আহি থকা প্ৰজন্মই কি
কিয় ব্ৱহাৰ কৰিব ঠিকে আছে সেইটোয়ে আমি নিজৰ লগত আমাৰ আহি থকা মানে ওপৰৰ আমাৰ মানুহবোৰৰ কাৰণে আমি চিন্তা কৰিব লাগিব সিহঁতৰ ভালৰ বাবে সিহঁতৰ ভৱিষ্যতৰ বাবে আমি চিন্তা কৰিব লাগিব।
অ হয় সিহঁতৰ ভৱিষ্যতৰ বাবে চিন্তা কৰি এনেকুৱাকে ব্যৱহাৰ কৰিব লাগিব যাতে আমি এতিয়াও ব্যৱহাৰ কৰো আৰু আমাৰ ভৱিষ্যতৰ যোনখিনি পাছলৈও যাতে সিহঁতৰ কাৰণেও থাকি যাওক।
সেইটোৱে ঠিক কৈছা আৰু গছ কটা বস্তুবোৰ আমি আমাৰ নিজৰ মানে সুবিধাৰ বাবে গছ চছ কাটি পেলাই আমি মাটিৰ বহুত মানে আহ প্ৰদূৰষন আমি মানে সৃষ্টি কৰিছো মাটিৰ ক্ষতি কৰিছো আমি।
হয় হয় সেইটো কমাই দিব লাগে। যিমান পাৰো গছ গছনি ৰুবলে লাগে। ঘৰতেই হওক বা বাহিৰতেই হওক ।
অ আমি বছৰত মানে এ এদিন হলেও এটা সময় ওলাব লাগে যত আমি সকলোবোৰে মিলি পেলাই মানে গছ পুলি ৰুব পাৰো সেনেকুৱাতো এটা দিনো আছে ন। এনভাইৰমেন্ট দ ৱৰ্ল্ড এনভাইৰমেন্ট দ সেইটোৱে ততে সকলোৱে মানে উম উম! সকলোৱে যাতে অংশগ্ৰহণ কৰি পেলাই নিজৰ দেশখন ৰক্ষা কৰিবলৈ আগুৱাই আহে সেনেকে হলে বহুত সুবিধা আৰু সকলো মানুহে যদি আগুৱাই আহে গোট খাই।
হয় হয় তেনেকে যদি চবেই ভাবে তেতিয়াহলে আমাৰ প্ৰদূষণতটো বহুত খিনি কমি যাব জাবৰ জাবৰ জোথৰ য'ত ত'ত নেপেলাই এটা নিৰ নিদিষ্ট জেগাত পেলালে তেনেকে চ'বে চবোৰ চবে তেনেকে ভাবিলে বহুত আমাৰ ক্ষতি কমি যাব।
অ সেইটোৱে আমাৰ সমাধান বহুতখিনি বস্তু ওলাব আমাৰ নিজৰ মাজতে আমাৰ ভালকে চলিলে আমাৰ বহুতখিনি বস্তু সমাধান থাকি যায় কিন্তু আমি যিহেতু ভালকে আমি নিয়মমতে মানে পালন নকৰো বস্তু বিলাক সেইকাৰণে আমাৰ আচলতে বহুতখিনি ক্ষতি হৈছে। বহুত খিনি প্ৰদূষণ বেলেগ বেলেগ ধৰণৰ প্ৰদূষণ অকল আমাৰ মাটি বুলিয়ে নহয় পানীতো বহুতে মানে পানী খিনি চেফা নকৰে য'তে ত'তে পানীতো কিছুমানে বস্তুবিলাক দলিয়াই দিয়ে তেনেকে হলে আমাৰ জীৱ জন্তু বিলাক পানীত থকা জীৱ জন্তু বিলাকৰো বহুত ক্ষতি হয় ন?
হয় হয় ম আপুনি কোৱা কথা গোটেইখিনিয়ে প্ৰায় একদম এগ্ৰি কৰিছো আপোনাৰ লগত।
সে মইো তোমাৰ খিনি তোমাৰ কথা খিনি শুনি আহিলে খুবেই ভাল লাগিলে তুমি গুৰুত্বপূৰ্ণ কথাখিনিৰ কথা মোক বুজালা জ্ঞান দিলা মোক।
অ'কে অ'!
ঠিক আছে ঠিক আছে আ আমি আহা আমি সকলোৱে মানে এখন সেউজীয়া আৰু প্ৰদৰ্শন ষুণমুক্ত পৰিৱেশ মানে গথাৰ সৃষ্টি কৰোঁ আৰু সকলোৱে মিলি!
নিশ্চয় নিশ্চয়।
ঠিক আছে তেন্তে ধন্যবাদ।